হেল্ল অ জো অ এই তোমালোকৰ বৰষুণ দিছে এইয়া আছো ৰবা আজি আজি আমাৰ ভাগবত পাথ হৈ গ'ল নহয়।
অ হল ন ভালে ভালে
ভালে ভালে হৈ গ'ল দিয়া ধুনীয়াকে ৰাতিপুৱা চাৰে আঠটা বজাত- দেও আহিছে দেও আহি পেলাই আমি চব যোগাৰ পাতি কৰি থৈছিলো মই- নোৱাৰো আজি মোৰ পাঁচ দিন সেইকাৰণে ৰিজুৱে চব যোগাৰ পাতি কৰি থৈছে। ভিনদও ৰাতিপুৱাই ফল, মূল চব আনিছে আনি পেলাই এটা এটা কে যোগাৰ কল পাতৰ যোগাৰ ফুলৰ- যোগাৰ আনি কেইটামান বগা ফুল লাগে আৰু মৃ মানে মৃতকৰ কাৰণে- তাৰ পাছত আৰু ধুনীয়াকে আনিলে আনি পেলাই আহ চাৰে আঠ দুটা বজাত আৰম্ভ কৰিলে তাৰ পাছত ধুনীয়াকে কৰি কৰি কৰি চাৰে নটা বজালৈকে আমি ভাগৱত পাঠ শুনিলো তাৰ পাছত দেউৰ কাৰণে মিঠাই অহ, পুৰি -চুৰি নাখাওঁ বুলি কৈছে অকল মিঠাই, চাহ তেনেকে দিলো বুন্দিয়া, ভুজীয়া তাৰ পাছত আৰু আমিও খালো আমিও খাই আৰাম লাহে ধীৰে এঘাৰটা বজাত গীতাবৌ আহিছে মাছ ধুইছে, মাছ বনাইছে তাৰ পাছত অকমান পনীৰ আনিছিলে ইয়ানে নাখায় আকৌ ইয়ানৰ কাৰণে পনীৰ আনিছে
আ', - আ',
এয়া তাক পনীৰ বনাই দিলে আকৌ বোলে তাক দাইলো লাগে আকৌ দাইল দিলে তাৰ পাছত অহ- হ গীতা বৌয়ে মাংস বনালে অহ, পুতলি বাইদেউ পুতলি বাইদেউ আৰু য়ানক সোনকালে দি পঠিয়ালোঁ সিহতি তিনটা বজাত এয়ৰপৰ্ত পাব লাগে সেইকাৰণে সোনকালে ভাত খাই গুচি গ'ল সিহঁত দুটা অটো এখন ভাড়া কৰি দিলো তাতে গৈ দুইটা গ'ল গে যোৱাৰ পাছত আৰু আমি লাহে ধীৰে মাংস বনাইছো মাংস বনাই একদম অ' দুটা বজাত খাইছো।
অ',
দুটা বজাত খালো উম যেনে -তেনে আমাৰ গোল দিয়া।
উম, আপুনি আপোনালোকে দেওক সেয়া দিছে নেকি এয়া যে দিয়ে ভোজনী?
অহ, ভোজনী দিছো ভোজনী মানে এই সৰুকে অহ অকমান আলু, চা -চাউল -দালি অক অকনমান- অকমান চব হালধিৰ পেকেট এই যে দুই দুইতকা দামি হালধি পেকট পাই সেয়া দিছো নিমখ অকমান কাগজত বান দিছো হা বেঙেনা আছিল গাজৰ আছিল এটা -এটা দিছো। তাৰপাছত গ'ল কথা গ'ল আমি চবেই ভাত একেলগে খালোঁ মই, তিকি আৰু আহ ভন্টি, বাইদেউ একেলগে খালো একেলগে খোৱাৰ পাছত আৰু আহ, সিহঁতৰ লগতো আমি একেলগে খোৱা ভণ্টি, বাইদেউ কলে অকণমান শু দিয়া তাৰ পাছত আৰু অকণমান শুলো ৱ টিকীয়ে আনিছিলে এইটো কাপোৰ তাইক বেলেগৰ তাত আছিল আজি লৈ আহিলে লৈ আহোতে মইতো তাইক তাই নিজৰ তাই ফ ত মই দেখিছিলো ইনষ্টাগ্ৰামত মই কৈছো বা টিকি এইযোৰ তোমাৰ এবাৰ পিন্ধো কৈছে পি পিন্ধা মামী পিন্ধা মই ধুনীয়াকে পিন্ধিছো মই ক'লো এটা ফটো তুলি দিবা কৈছে দিম মামি তাই ধুনীয়াকে ৰুমৰ ভিতৰতে ফটো তুলি দি লে মোৰ ইমান মন গৈছিলে অঞ্জু তোমাক কি কম মোৰ পিন্ধি কেতিয়া পিন্ধো -কেতিয়া পিন্ধো কেতিয়া টিকীয়ে এইটো ড্ৰেছ আমাৰ ঘৰত আনিব তেনেকেই ভাবি আছিলো আজিতো তাই বেগত পালো তাৰ পাছত টিকীয়ে য়ে -টিকীয়ে কৈছে পিন্ধা মামি মই ফটোশ্বুট কৰো তাৰপ অকল মই ভাবা ভাত- চাত বনাই উঠি মইতো মাছৰ জোল বনালো।
অহ
তাৰ পিছত সেনেকে ঘামি -জামি পেলাই সেইটো চেহেৰা দিয়ে অকল লিপ টিক লগাইছে চুলি খিনিও ভালকে এয়া কৰা নাই তাৰচত ত ধুনীয়াকে এখন ফটো তুলিলো তাৰ পাছত তাই কৈছে দিয়াত তোলা ইমান ধুনীয়া লাগিছে মোৰ পিন্ধি
বিৰাট ধুনীয়া লাগিছে অহ বহুত। বহুত সৰু ছোৱালী যেন লাগিছে।
নৱনীতাইও কৈছে - কৈছে ইমান মৰম লাগিছে বাইদেউ আপোনাক
আহ কই ন
আৰু লাইকো দিয়ে অ হাৰ দিয়ে ধুনীয়াকে দিয়ে। তাৰ পাছত আমাৰ কালি ডাঙৰ বাইদেউ ৰাতি কি সাংঘাতিিক কথা ন
ভাত খাই আছিলে ভাত খাই থাকোতে বোলে অ মামু মাকে একেলগে খাই আছিলে পুতলি বাইদেৱে দি আছিলে এটা সময়ত মামুৱে বোলে পিছফালে গৈ আছে গৈ আছে মানে বহি বহিয়ে মাথাটো যে পিছফালে যায়। তেনেকে বোলে গৈ আছে মামুুৱে বোলে নিজৰ এনেকুৱা স্পীডত মামুৰ দৌৰিছে বোলে দৌৰি মানে ওচৰতে বহিছে মাক কক ধ মা মামুহে গম পাইছে এতিয়াতো মা পৰিবই মানে ষ্ট্ৰক মাৰিছে নেকি মামুয়ে বোলে নিজৰ ভাত ৰ থালি দল দিয়াই বোলে মাকক সেই হাতত ভাত, লাগি আছে তেনেকেই মাক ধৰিছে মাকক ধৰি পেলাই কোনো মতে বিছনাত খোৱাই দিছে চানাত খুৱাওতেটো বাইদেৱে চকুত ধেল পোঙা দিলে
আহ
গোটেই মানে এই যে আম নামহে কৈছে অ মা অ মা মোক বিশ্বজিতেও এৰি গল তুমিও এৰি যোৱা। হা এনেকে কৈছে বোলে কান্দিছে পুতলি বাইদেউতো ভয় লাগিছে ভয় লগাৰ পাছত আৰু কি কৰিছে কৈ লগে লগে আমাক ফোন কৰিছে আমি কৈছো পুতলি বাইদেউ এটা কাম কৰক ভন্টি সতক মাতক সিহঁতি ওচৰত আছে নহয়। তাৰ পাছত আৰু মামুবে নিজে গাড়ীত উঠাই পেলাই জানো নাই শ্বিলং গৈছিলে ফুৰিবলৈ। ছিল বোলে শ্বিলং সেইকাৰণে কি কৰিলে অ নিজৰ বহাই পেলাই লৈ গ'ল ভন্টি বাইদেউহত চব সিহঁতৰ ঘৰত থাকিল। আৰু ৰাতিপুৱা এটা চেলাইন দি পেলাই লৈ ঘূৰাই আনিছে তিনটা বজাত।
য প্ৰেছাৰ হাই ন।
নাজানো এইটো কি এইটো বোলে এটা সৰু সুৰা ষ্ট্ৰপ।
অ ষ্ট্ৰক হয় জানে নে।
সৰু সুৰা ষ্ট্ৰক হয়। তাৰপাছত এতিয়া ভালে আছে। এ এতিয়া গ'লগৈ হায়দৰাবাদ গ'লগৈ।
অ হায়দৰাবাদো কো গ'ল।
আজি হায়দৰাবাদ যোৱাৰ কথা কাইলি তেনেকুৱা হ'ল চবেই ভাবিছে কেনেকে যাব আজি।
অ আজি আহিছে নে আপোনালোকৰ সকামত।
নাই নাই আহা নাই গা বেয়া। কৈছে আদি আৰু নাযাও আহ ফ্লাইটতে যাব মানে বাইদেউক দেখুৱাবৰ কাৰণেতটো হায়দৰাবাদ যায় ফুৰিবলে নহয় গাটো চেক আপ মানে গাত অকমান ড্ক্তৰক তাকে ভালকে দেখুৱাই আহিব।
কোনে লৈ যাব মামু।
মামু তাতে চিকিৎসাটো মানে অকমান ভাল যে সেইকাৰণে তাকে গৈ মাকক এবাৰ ফুল বডিত চেক আপ
অ মামু আৰু বাইদেউৱে গৈছে নে।
মামু আৰু বাইদেউ গৈছে মামু বাইদেউ পুতলি বাইদেউ য়ান ৰিয় গোটেই কেইটা গোটেই কেইটা গৈছে আহ ফ্লাইটত গৈছে। তাৰ পাছত ইয়ানেতো ইয়ানে যেতিয়া ৰাতি আমাক তিমামি আমাৰ আইতা নাই আৰু আমাৰ আইতা নাই আৰু চকুতো ব বগা কৰি দিছে চকুতো বগা কৰি দিছে মোৰ ইমান মই যে কি কৰি ৰাতি চাৰে এঘাৰটা বজাত তোমাক ফোন কৰাৰ পাছত। তাৰ পাছত আৰু এনেকে লৈ গ'ল এতিয়া ভাল পাইছে বোলে অকমান। তথাপি বুকুখন বিষাই আছে বুলি কৈছে। তাৰ পাছত উম তাৰ পাছত আৰু গ'ল দিয়া গৈ এতিয়া গৈ আছে ফ্লাইটত পুতলি বাইদেউও গৈছে পুতলি বাইদেউ ক এতিয়া আমাক সোনকালে ভাতটো দে আমি যাওঁগে আধা ঘন্টাত কটা কৈছে আমাক মাংস নালাগে সোধা অ হেৰি দি মাছেদি ভাত দে হৈ যাব ইয়ানে নাখায় ইয়ানে জানা ইমান সৰু ল'ৰাটোৱে মাছ মাংস এৰিলে।
হয়।
মাছ মাংস নাখায় কৈছে মই মাছ মাংস নাখাও মোৰ ইষ্ট দেৱতাই বোলে খাবলৈ। নিদিয়ে মই কৈছোঁ তোমাৰ তোমাৰ ইষ্ট দেৱতা কোন মোৰ ইষ্ট দেৱতা মহাদেৱ হয় অ মহাদেৱ হয়। এ মোক ইষ্ট দেৱতাই মোক সদায় হেল্প।। কৰে আইতাৰ কালি তেনেকোৱা হওঁতে মই তিনিবাৰ এইটো মন্ত্ৰ গাইছো এশ আঠ বাৰ গাম ভাবিছিলো এশ আঠ বাৰ নহলে তাৰ পাছতে আইতাই ভাল
চা ল সৰু ল'ৰাটোয়ে
সৰু ল'ম কৈছো বাবু তুমি ইমান সৰুতে কিয় মাছ মাংস এৰিলা নহয় মাছ মাংস ক সেয়া ন সিহঁতক আমি মাৰি পেলাও মাৰি পেলালে আমি খাও আমি একো ভাল কাম কৰা নাই ন মামি মোক মামি বুলি মাতে আইতা বুলি নামাতে
অহ
গীতিমামি মই অ আমি জানো ন সিহঁতক আমি মাৰি পেলাইহে খাওঁ এইটোতো বহুত বেয়া কথা তাতছে মই পানেই অহ তাতছে মই পানীৰ বুজিছে তাতছে মই পনীৰ খাম চয়াবিন খাম চাংচ খাম কিমান আছে ৰেচিপি এনেকে কৈছে মই লাজ পাইছো মই লাজ পাইছো ইমান লাজ পাইছো ডাঙৰ হয় এইবোৰ ইষ্ট দেৱতাই মোক খাব খাব নিদিয়ে নহয় এনেকে কৈছে মই ক'লো তোমাৰ ইষ্ট দেৱত মহাদেৱ
চাওকচোন
আৰু জেঠা পাপা ক অ আৰু ভিন্দু কৈ আছে অ শুনাচোন মামা কালি কি হৈছিলা আইতাৰ সুধাচোন তুমি কি যে হৈ যে তুমি কেনেকে তুমি তাত থকা হলে যে কেনেকে তুমি চাই থাকিলা হয় আমি যে কালি কেনেকে চাই আছো মামা আইতাক আমি কালি মৰি গৈছে বুলি ভাবিছিলো পাপাও নাই এতিয়া ভাবিছো আইতাও নাই এতিয়া আমাক কোনে চাব ইমান বেয়া লাগিছে এনেকে কৈছে পাপ পাপাও নাই মায়ে কৈছে ডাঙৰ ডাঙৰ নহয় বাবুছে ডাঙৰ
কি বছৰ ডাঙৰ বা
নাজানো কেইবছৰ ডাঙৰ কিন্তু সি বয়স টুৱেলভ নেকি টুৱেলভ হব
টুৱেলভ হেৰি নহয় কোন ক্লাছ পালে
সি ক্লাছ ছিক্স নেকি
অ টুৱেলভ যদি আমাৰ বাপুৰ লগৰ
টুৱেলভে হয় দিয়া সি
বাবুৰ লগৰ
অ তাৰ পাছত আৰু সেনেকে বনালো বনোৱাৰ পাছত আৰু বৰষাৰ মাকে চাকৰিত আজি যাব পৰা নাই নহয়
অহ অহ
মুখ খন ফুলাই আছিলে তাৰ পাছত আৰু গ'ল দিয়া দুটা বজাত ওলাই গ'লগৈ অ দুটা বজাত অ আজি চামাৰ ভিকেচন বোলে কিন্তু আ চামাৰ কেম্প যে হয় সৰু ল'ৰা ছোৱালী বিলাকক ক অ সৰু ল'ৰা ছোৱালী ল'ৰা ছোৱালী বিলাকক স্কুলতে কিবা কিবি শিকাব
অঁ আচ্ছা
তায়ো সেই ভাত পানী খাই গুচি গ'ল উম এতিয়ালৈকে অংকু আহি পোৱা নাই ৰবা অংকু আহিব আজি
আজি আহি পাব ন
আহিলেহে মই তোমালোকৰ তাত যাব পাৰিম
কেতিয়াৰ কথা কৈছে আজি আহিব নেকি
নহয় আজি অংকু খেত্ৰীৰ পৰা আহিলেহে মই কাই তোমালোক
অ অ কিয় নাহিলে আহিব নোৱাৰে
নাহিলে ভিনন্দৰ লগত যাব লাগিব। অ ভিনদেউ ইমান সোনকালে আহিম আহিম কিন্তু সেয়া ন ভিনদেউ ইমান সোনকালে গৈ থাকিল থাকিব নোৱাৰে সেইকাৰণে অংক আহিলে ভাল আৰু মই থাকি যাম সেইকাৰণে মই অংকুয়ে কৈছে মা মই এতিয়ালৈকে ওলোৱা নাই ৰ
অ কিন্তু আহি পাব ন আজি
আহি পাব আহি পাব তিনদিন হল আৰু কিমান দিন থাকিব হা মই কলো অংকু ভালকে পেকিং কৰিব দেশৰ বস্তু ভৰাইছানে নাই এবাৰ চাবা ভালকে তাৰপিছত সি কৰিছে অ ভালকে দিয়া তাৰ পিছত ভণ্টি বাইদে আছিলে ভ বাইদেউ মালিগাঁও গ'ল মালিগাঁও গৈছে তাৰমানে যাই যাৰ বাপেকক হস্পিতালৰ পৰা ঘৰত আনিছে বোলে তেওঁ বিচনাতে আছে ভৰি ভাঙিছিলে নেকি তাৰপিছত আৰু ভিনদেউ ক কলে অকমান মৌচম্বীক খিনি দিয়াচোন অ মই তালৈকে লৈ যাম ভি এশ টকাৰ মৌচম্বী এক কেজি কিনি দিলে তাকে লৈ বাইদেউ গ'ল ৰেপিড' এখন বু বুকিং কৰি দিলো তেওঁ গ'লগৈ আহিব কৈছে ৰাতি দেৰিকে যাম দিয়া মই কৈছো মা চাছ যে অকনমান ভা ভাতে খাই যাবা গৰম গৰম গৰম ভাত বনাই দিম তাৰ পিছত কৈছে অ হ'ব দিয়া তেনেহলে ভাতককে খাই যাম
ভণ্টী বাইদেউ নে ক আহ আৰু হেৰি মামুৰ সৰু ল'ৰাটো ক'ত আছে লৈ গৈছে ন লগত অ সি ভাল পাইছে নে কথা কয় নে
আজিকালি অকমান কয় মোৰ বাৰ্থডে আহিছে অ কিণ্ডাৰ্জইে আনিবা এনেকে কয় অলপ অলপাৰ জয় আনি বা আৰু আমি নাই নাই নাই একদম ভাল হোৱা নাই মানে মানে তোমাৰ নাই তোমাক দেখিলেতো যাব ইমান বগা চগা ল'ৰাটো মানে কিহৰ কাৰ